হেল্ল'।
হেল্ল'।
হেল্ল'। হেল্ল'। শুনিছা? অ, শুনিছো। তুমি কি কৰিছা?
হা?
কি কৰিছ?
এনেই বহি আছো।
উম, ভাত খোৱা হল? তুমি কালি যে দিছিলা অৰিঅ
অ।
সেয়াকে তাৰ মানে খুলি লৈছো। খাম মই এতিয়া।
অহ, অহ।
অ, জানা কালি যে আমি সঁচাকে আধা দামত পাইছো। এনেই ত্ৰিশ টকাকেটো তিনিশ টকা টকা হয়।
উম।
হয় নাই? আমি ওৱান ফৰ্টি নাইন তাৰ মানে এশ ঊন ঊনপঞ্চাশ টকাত পাইছো।
ঊনপঞ্চাশ নহয়, ঊনপঞ্চাশ নহয়।
উ।
এশ, এ এশ বিয়াল্লিছ টকা।
বিয়াল্লিছ টকাত পাইছিলো নি?
উম।
অ, আহ বহুত কমত পাইছে ন?
উম। চব বস্তুৱে দাম কম তাত।
উম। কালি মই অহাৰ পিছত প্ৰমীলাহঁতে কৈ আছে যে সি কি আনিছে দে-দে কৈ আছিলে। তাৰ পিছত মই সিহঁতক এপেকেট উলিয়াই দিলো।
অ।
কাৰণ মই একো আনিব পাৰো, তুমি জানানাই মোৰ ঘৰৰ পৰা এই সেইবাৰ যে বস্তু যে দি যে পঠিয়াইছিলে। ল'ৰাটো হাতত সেইবাৰে মোলে। যাম দি পথাইছিলে হা হেৰিয়ৰ ব ক কোলা জামু। মই আজিলৈকে ব্ৰেড-চেডও অনা নাই খোৱাও নাই জানানে? পাহৰিয়ে থাকো কালিও ওলাই গৈছো ব্ৰেডৰ পেকেট ক কিনি আনিব পাৰো ন।
কিয়নো আমাৰ লোকেল বস্তুৱে দিব নোৱাৰ যে।
উম, আক ভালিল না
উম।
হেই ত অ, আমাৰ ইয়াত লিংকি আহিছে।
হ।
কালি যাম এ মৰ কাৰণে ৰখি যে আছিলো তলত। ন মানে প্ৰমিলাই মোক কৈ আছে হা। উ মোক যিৱ মাৰ ই বস্তু এটা অৰ্ডাৰ কৰি দিয়া অৰ্ডাৰ কৰি দিয়া কৈ আছে মই মানে মোবাইল টো ছোৱালীজনীয়ে লৈ গৈছিলে ন। তহে মই কৈচো মই নিদো মোৰ জিঅ মাৰত পইচা খুজিছে। অ কেচ অন ডেলিভাৰী হ'লে বাৰু কৰি দিম তেনেকে কলো। মাটা অৰ্ডাৰ কৰিবলৈ। আজিকালি ত্ৰিশ টকা ডেলিভাৰী চাৰ্জ লাগে। তাৰ পঞ্চিতেচন ৰেলভাৰ ন হয়নো
উম!
মানে বস্তুটো আকৌ ত্ৰিশ টকা এটা বাাহি গ'ল। তাৰপিছত আকৌ সোণমিলিৰ ওচৰতে আছিলে যে সোণমিলিয়ে ক'লে বিংকিতাত কৰ না মই কৈছো বিংকিতাত ত আ নাহেই আমাৰ ইয়ালে। ন তাই কৈছে কোনে কৈছে আগতেহে নাহে এতিয়া আহে টো। আৰু লগে লগে আহিয়ে যাব তেনেকলে তাৰপিছত বিংকিত মই ডাউনলোড কৰি মানে কৰিলো নহয় প্ৰম ক্ৰীম এটা। মুখত হনা যে পৌনচ যে পৌনচ স পৌনচক্ৰীম এটা লাগে নে। সাগে পাঁচ মিনিটত আহি পাই গৈছেহি, তাৰ লিখা আছে আঠ মিনিট। পাবহি বুলি হা। পাঁচ মিনিটতে পাই গৈছে সি ইমান ফষ্ট। ত জিঅ' মাৰ্টৱৰ্টক ফাষ্ট।
অ।
আৰু ডিলভাৰ চাহ্য লোৱা নাই। যিমানটো দাম তুি ম শুনিছা তুমি যে আগতে মোলৈ যে বিংকটত বস্তু চাই থাকা।
অ
হা
অ বুলি কৈছোঁ। এতিয়াৰ পা দিব পাৰিবা লাগতিয়াল বস্তুবোৰ।
মাংস চাংসটো পায় লগে লগেই আহি যাব।
হম
তুমি আগতে মোলে মাংস আনিবৰ কাৰণে চাই থাকা মনত আছে?
হম
মোক যে কৈ থকা। কিন্ত তেতিয়া মই নাহে বুলি কৈছিলোঁ।
তেতিয়া নাহে তোমাৰ তেতিয়া দু দুদিন লাগে বুলি কোৱা।
উম!
বস্তুটো দিয়া বা অৰ্ডাৰ দিয়া
এতিয়া মই তোমাক সোধাই নিদিম আৰু ফল মূলো পায় জিঅ' মাৰ্টত। ফল মূল চব নাপায় এতিয়া ইয়াত চব পায়। কিন্তু জানে সেইদিনাখন মই জিঅ মাৰ্টৰ সত্তৰটকা কেজিকে আম এক কেজি লৈ আনিব লাগিছিলে জানানে মই খাবলৈ মন গৈ আছে এতিয়া।
লৈ অহাহেতেনে হয় কলৰ কথাও কৈছিলো
তাৰ প্ৰথমদিনা মন্দিৰত আছিলা হা তেতিয়া সিদিনাখন সেই কেইদিন খাই থকা হৈছিলে যে এতিয়া নাই যে, সেই কাৰণে মোৰ মোৰ অহা পিছত খাব বস্তুটো খাব মন যায়।
অহ
যি কন টাইমত পোৱা হয় সেই কন টাইমত মন নাযায়।
উম!
চব পিছত খাব মন যায়, মোৰ ভাবি আছো কি যানা নিলো মই আম এককেজি
আমো নিব পাৰিলে হেঁতেন কলো দ দাম কম আছিলে
উম সেইটোয়ে কলৰ দামো সত্তৰ টকা আছিলে আমৰ দামো সত্তৰ টকা আছিলে
কিন্তু মই তাত এটা বস্তু বুজি নাপালো তোমাৰ ঠাণ্ডা বিলাক
অ
কেনেকে ইমান কম দামত দি আছিল ঠাণ্ডা এইবিলাকও ককৌকলা পেপচি
কিমান টকাত
আঠ টকাত দি আছিলে
নকলা কিয় মই চিপ্ছৰ কথাও পাহৰি থাকিলো জানা তাত যে বহুত কমত চিপ্ছ দিয়ে
অ
এই পঞ্চাশ টকীয়া চিপ চিপছ পেকট যে
হম
সেই পেকেট বিশ টকাতে দিয়ে
অ
মই পাহৰি থাকিলো সিদিনাখন মেনকে আমি ফটো ফেমৰ ধান্দাতে চব পাহৰি থাকিলো তামানে এতিয়া এনেকোৱা জানা ডাইৰেক্ট ত্ৰিশ টকা দিয়াত কে ন ত্ৰিছ টকা ডেলিভাৰী চাৰ্জ দিয়াতকে নিজে গৈ মেলি তাৰাপা অনাগে ভাল
অ আ তোমাৰ অহা যোৱা কৰোতে কেই টকা লয়
তাৰমানে ইয়াৰ পৰা যদি তুমি খোজকাাঢ়ি যোৱা ৰাণীগেটলৈকে তেনেহলে টাবলেটটো দহ টকাকে ন তেতিয়া বিশ টকা যাব যদি তুমি টমটমত যোৱা
উম
তেনেহ'লে চল্লিশ টকা যাব
কিহত বিশ টকা কিহত চল্লিশ টকা কলা ঘপককে নুশুনা নিচিনাই গলো অ
তেতিয়া তাত দহ টকাকে লয় ন তেতিয়া বিশ টকা যাব অহা যোৱাত কিন্তু ইয়াৰ পৰা যদি টমটমত যোৱা হয় তেতিয়া চল্লিশ টকা যাব
তথাপিও তামানে চাবলৈ গলে নিজৰ পছন্দ মতে বস্তু গৈ লৈ আহিব পৰা হয় আৰু
ত এটাৰ মানে নিজক যোনকেইটা ভাল লাগে ডাঙৰ সৰুও চাব পাৰিম
অ' অ'।
আও বস্তু এটা খাব মন গৈ আছে।
কি?
এইবাৰ মই খোৱাই নাই, আনাৰচ
অ', আনাৰছো আছিলে তুমি গুৰুত্বয়ে নিদিলা সেইবিলাক অকল ফটো ফটো ফটো ফটো এনেকেই থাকিলা, ফেমটো ফেমটো লয়।
আনাৰজ কিমান টকাকে আছিলো ঔ?
আনাৰস তোমাৰ ছেভেন্টি নাইনকে আছিল হ'বলা।
উ'। কিন্তু মোৰ চেৰিকিটা দেখি বৰ ভাল লাগিছিলে, ন।
চেৰিকিটা মই গুৰুত্ব নিদিলো।
আৰু নেমুৰ এইকেইটা যে দুটকাত
উম। তোমাৰ তোমাক লগাহেতেন ল'বলৈ কৈছিলো, তুমিহে নল‌লা দুটকাত।
মেনকে, এতিয়াতো মই অকলে টাইপে খাওঁ ন মোক ইমানে নেমু নালাগেয়ো। তাৰমানে মন গলে মই খুৰাহঁতৰ তাৰপা এটা লৈ আনো।
অ তেনেকা যদি হয় ঠিকে আছে।
সেই কাৰণে ন অ', সেইকাৰণে নানিলো মই। তান শুকাই যাই ন নেমু।
হুম।
বাকী আৰু জানানে, মোৰ তাৰ কাপোৰকিতাও বহুত ভাল লাগিছিলে জানা।
অ', তুমি চাই আছিলা মই দেখিছিলো।
উম।
অ', বেলেগ এবাৰ গলে আনিব লাগিব।
অ'।
যিহেতু বেছি দূৰ নহয়।
মোক নিবলে আহিবা, তেতিয়া লৈ যাম।
অ'।
মেইনকে মই তাত আজিলৈকে সোমাই পোৱা নাছিলো স্মাৰ্ট বজাৰত।
অ'।
উম, তাৰছত সেইখন নতুনকে খুলিছে জানা বেছি দিন হোৱা নাই কিন্ত, অ' অলপ দিনৰ আগত অপেনিংৰ যে কাৰ্ডখন আমালৈ দিছিলে। তাৰপিছত আহ তেতিয়া যে পুৰা ইয়াতকেও, এতিয়াই কিমান কম। হয় নে কোৱাচোন? অপেনিং কৰা দিনাখন ফিফটি পাৰ্চেন্টে অফাৰ দি আছিলে। তেন্তে আৰু কিমান কাম হল তুমি ভাবাচোন। সেইদিনাখন চাগে বহুত মানুহে বস্তু কিনিছে।
তেনেকে প্ৰথম অফাৰ দিয়ে, প্ৰথম বহুত কেইবা দিনো অফাৰ দি থয় এমাহ মান দি থয়।
অ', এমাহ মানেই দিছিলে। অ নহয় বহুত দিন দিছিলে। তাত লিখা আছিলে।
কিয়নো আমাৰ এইফালে বিশাল মাৰ্কেট খোলোতেও আমাৰ এইফাল অফাৰ দি থোৱা নাছিল জানো।
উম, কিন্তু আমাৰ আৰু বিশালত আমাৰ তাৰ বিশালত ইমান ভাল পোৱা বস্তু নাই মইতো তোমালৈ যে সেই যে মৰিগাঁওত বা ইমান ধুনীয়া চাৰ্টকেইটা দেখিছিলোঁ আমাৰ তাৰ বিশালৰ পৰা
উম
চাবা কেনেকুৱা
নাই আমাৰফালে এইফালেই নাই
হয়টো
হুম
হব দিয়া
হ'ব পিছত কৰি আছোঁ
আহ